অক কি খবৰ ভালে আছে?
অ ভালেই ভাল তোমাৰ ভালনে?
অ ভালেই মোৰ বৰ্তমান।
অহ কোৱাচোন কি সংক্ৰান্তত বাৰু ফোন কৰিলা আজি বহুত দিনৰ পাছত কৰিলা এ
হয় মই মানে এটা বিশেষ কাৰণত আপোনাক ফোন কৰিলোঁ।
হয় হয়
অলপ আ আ অলপ আলোচনা কৰিব আছিলে মানে প্ৰকৃতিৰ ওপৰত।
ধুনীয়া বিষয় এটা বাছি লৈছা দেই প্ৰকৃতি আজিৰ দিনৰ প্ৰকৃতিৰ মানে কি ক'ম আৰু প্ৰকৃতি মই প্ৰকৃতি বহুত ভাল পাওঁ দিয়াচোন। তুমি প্ৰথমে কোৱাচোন প্ৰকৃতি তুমি ভাল পোৱানে নাই?
প্ৰকৃতি মোৰ খুবেই প্ৰিয় প্ৰকৃতি মানে হৈছে গোটেইখিনি বস্তু মিলিয় হৈছে প্ৰকৃতি আ তুমিও প্ৰকৃতি মইও প্ৰকৃতি
হয় হয় হয় গছ বন পাহাৰ, ফুল, ফল হয়নে
হয় সকলো বস্তুৱে প্ৰকতি সোমাই আছে কিন্তু এতিয়া সেই প্ৰকৃতি প্ৰকৃতি হৈ থকা নাই।
প্ৰকৃতি বৰ্তমান মানে অকমান ধ্বংস
প্ৰকৃতি বৰ্তমান মইতো খুব অনুভৱ কৰিছো। ধ্বংসৰ পথত গৈ আছে এতিয়া বৰ্তমান।
হয় হয় ইয়াৰ নিশ্চয় মানুহেই আমি কাৰণ।
ইয়াৰ কাৰণ কব গ'লে মানুহেই মানুহেই আমাৰ কাৰণ। ডাঙৰ ডাঙৰ অট তালিকাৰ, ডাঙৰ কাৰখানা, এইবোৰ। মানে বনোৱাৰ ক্ষেত্ৰত আমি প্ৰকৃতি ধ্বংস কৰি আছো।
হয় ঠিক কথা কৈছা।
কিন্তু তাৰ ফলত যে আমাৰ অনিষ্ট হৈ আছে সেইটো কিন্তু আমি উপলব্ধি কৰা নাই।
ঠিকেই ঠিকেই চৰাই চিৰিকৰিকতি জীৱ জন্তুৰ ওপৰত, মানে যি মানে হানি হৈছে এতিয়া ধৰা, গছ বন বিলাক যে কাটি আছে এই গছ দীঘলী পোষ পুখুৰী পাৰৰে হওক বা যিকোনো ঠাই হওক গছ বন এইবোৰ লতা পাহাৰ পৰ্বত যে ধ্বংস কৰি আছে তেতিয়'লে আম অক্সজেন আমি যে জীয়াই থাকিবলৈ অক্সিজেনটো যে পাই আছো সেইটো টো কৰ্' পৰা পাইছো?, গছ বন পৰাইটো পাইছো।
হয় নিশ্চয়, হয় নিশ্চয়।
গতিকে সেইবোৰ ধ্বংস কৰিলেতো আমি ক'ৰ পৰা নো অক্সিজেন পাম? এতিয়া দিল্লীৰ, নিচিনা ঠাইত অক্সিজেন মাস্ক পিন্ধি মানে মানুহ তাত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এবাৰ ভাবি চাওকচোন, কি পৰিস্থিতি? পাইছেগৈ।
দিল্লী ইমান উন্নত মানে ঠাই এইবোৰ
হয়।
উন্নত হিচাপত, প্ৰকৃতিতো উন্নত হ'ব লাগিছে কিন্তু প্ৰকৃতিত। উন্নত কৰা নাই, অসমখন আমাৰ ঠিকেই আছে বৰ্তমান। মাজতে আছো আমি কিন্তু অসমখনো বেছি দিন নাই। সেনেকুৱা হ'বৰ কাৰণে।
ঠিক কথা কৈছে মানে মানুহ কিছুমান, দুষ্ট চক্ৰই মানে এনেকুৱাকৈ আমাৰ মানে তেওঁলোকৰ অকমান মুনাফাৰ বাবে। আমাৰ এই মূল্যবান গছ গছনি সমহ কাটি বা পাহাৰ বনাঞ্চল বিলাক, ধ্বংস কৰিব, বনাঞ্চল ধ্বংস কৰাৰ কথা কওঁতে মোৰ এটা কথা আপোনাৰ লগত মানে, ক'বলৈ, মানে মন গৈছে যে আপুনি নিশ্চয় যাদৱ পায়ঙক চিনি পায়।
নে নহয় চিনি পাও ভালকৈ চিনি পাও।
কেইদিনমান আগতে এটা ঘটনা হৈছিল যে তেখেতে মানে নিজ হাতেৰে ৰোপণ কৰা যিখন, মূলাইকাথনি অভয়াৰণ্য আছে। সেই অভয়াৰণ্য সন্মান মানে এচাম দুষ্ট চক্ৰই অভয়াৰণ্যখনন জ্বলাই পেলাইছে। গতিকে আপুনি ভাবি চাওচোন এজন আমি যদি এ গছপুলি এডাল ৰোপন কৰিব নোৱাৰো সেইডাল কটাৰ জানো অধিকাৰ আমাৰ আছে বিনা কাৰণত।
নাই অধিকাৰ নাই আমাৰ।
ভাবি চাওক আপুনি সেই যাদৱ পায়েঙৰ ইমান মহান কাৰ্য এটা কৰিছে। তেখেতে অকলেই মানে অৰণ্য মানৱ হিচাপে এতিয়া খ্যাতি সম্পন্ন হৈছে, গতিকে তেখেতৰ সেই অয়ৰণ্যখন যিটো মানে এতিয়া ধ্বংস কৰিব পেলালে দুচ ত চক্ৰই। এই বিষয় আপুনি কি ক'ব? মান কওঁকচোন?
এই বিষয়ত মই কি ক'ম মানে চাওঁক, যা - যাদৱ পায়ঙে বহুত ভাল কাম কৰি আছে। কিন্তু আমাৰ যিখিনি নিজৰ মানুহ নিজৰে নিজৰ শত্ৰু হৈ পৰিছে। মানে কাৰো মানে কাৰো উন্নতি হোৱা দেখিব পৰা
উম উম। হয় হয়, ঠিক কথা কৈছে।
আৰু মই আগতে কৈছিলো চাগে একদিন আপোনাক যে নিজৰ উন্নতি হলে বেলেগ মানুহৰ দেখি চাব নোৱাৰে।
হয় হয় বিশেষকৈ আমাৰ মানে অসমীয়া জাতিটোৰ এটা বদনামেই আছে কেঁকোৰা জাতি বুলি।
সেইটোৱে।
উম।
আৰু ইমান কষ্ট কৰিতো গছ পুলিবিলাক ৰুইছিল, ইমান ধুনীয়া হৈছিল দেখাত ।
হয়।
কিমান মানে বেয়া কাম কৰিছে একদম মানে
নি - নিকৃষ্ট কাম কৰিছে তাকেইটো। প্ৰকৃতি এখন মানে গঢ়ি তোলাত যিমান সময় লাগে বছৰ বছৰ দিন লাগে এজোপা গছ পুলি এ মানে ৰোপন কৰি মানে সম্পূৰ্ণ হৈ উঠিবলৈ। কিন্তু মানে কাটি দিবলৈতো খন্তেক সময় প্ৰয়োজন।
ইটোৱে। গছপুলিডাল ৰোওতে ডাঙৰ হওঁতে কমেও দহ বিছ বছৰ লাগে কিন্তু এক নালাগে।
উম উম।
ত' ইয়াৰ উপায় কি?
ইয়াৰ উপায় মানে মই ভাবি উলিয়াইছো যে আমি অধিক হাৰত বৃক্ষৰোপন কাৰ্যসূচীটো প্ৰথমে লব লাগিব। আমি এনেকুৱা নহয় যে কেৱল বিশ্ব পৰিৱেশ দিৱসটো আহিছে সেই দিনটোতে আমি মানুহ আহ সামাজিক মাধ্যমত ফটো দিবলৈ বা দেখুৱাবলৈ এ - একোডালকৈ গছ পুলি ৰুইছো কিন্তু তাৰ পিছত আৰু সেই গছপুলিডাল যে অ মে কিবা অকমান সাৰ পানি দিব লাগে, ‌ সেইটো যে আৰু মানে কাৰো কাণ সাৰেই নাই সেনেকুৱা নিচিনা কথা হৈছে আজিকালি। গতিকে মই ভাবো মানে আমি সকলোৱে মানে এতিয়ে বাৰু সময় সুযোগ হয় আমি আহ গছপুলি ৰোপন কাৰ্যসূচী কৰিব লাগে এইখিনিতে মই আপোনাক এটা কথা মোৰ মনত পৰিল যে আমি সেইদিনা বিশ্ব পৰিৱেশ দিৱসৰ দিনা মানে আমি আহ শুনা ফালে আহ আমি। প্ৰ তিনিশজোপা মান আমি গছ গছ পুলি ৰোপণ কাৰ্যসূচী এটা কৰিছো। গতিকে কেনেকুৱা হৈছে আপুনি অকণমান ক'লে ভাল হয়।
এিন আমি সোণাপুৰত কৰোতে বহুত ভালেই গৈছে দিনকেইটা।
হয় হয়
আৰু গছ পুলি ৰোপণ। কৰিলে নহব সেইটো যত্ন কিন্তু ল'ব লাগিব। আহ
ঠিক কথা কৈ হৈছে হয়।
আৰু সোণাপুৰ ঠাই খিনি ইমান ধুনীয়া তাতে যদি গছ পুলি গোটেই চাৰিওফালে হৈ যায় মানুহে তেতিয়া গাড়ী দি যেতিয়া যাব বাহত যান বাহন যেতিয়া যাব তেতিয়া বহুত ভাল লাগিব।
এতিয়া মোৰ কথা এটা ঘপককৈ মনত পৰিল এতিয়া আমাৰ আমাৰ যে অসমৰ পৰা আমি প্ৰায় ভাগত মানে মানুহে যে শ্বিলং যায় যে মেঘালয় শ্বিলং। সেই তাতনো কেনেকৈ কি আছে যে তাতে যে মানুহে ফুৰিবলৈ যায় বা তাতে ভাল পায় গৈ নিশ্চয় প্ৰকৃতি
নিশ্চয় প্ৰকৃতিৰ দৰে প্ৰকৃতিৰ এনেকুৱা মনোমোহা দৃশ্য আছে। মানুহে চাই মানে অভূতপূৰ্ব হৈ যায়।
অ আৰু এটা কথা কওকচোন যে আমাৰ যে ইমান ওচৰা ওচৰি প্ৰায় আশীনব্বৈ ক কিলোমিটাৰ এখন আছে তাতে যে জলবায়ুত। টো ইমান মানে শীতল। কিন্তু আমাৰ ইয়াতে অসমখনত এনেকুৱা আমি কিয় ইমান মানে গৰম প অকমান কওকচোন ইয়াৰ বিষয়ে।
ইয়াৰ বিষয়ে বেলেগ একো নাই এইটো মানে এটা বৈজ্ঞানিক পদ্ধতি সেইটো আছে মানে আাৰ উচ্চ স্থান আছে।
হয় হয়
প্ৰম অলপমান জলবায়ুটো শীতল পৰিবই আৰু প্ৰথম কথা তাতে গছ গছনি গছ। গছ গছনি অধিক আছে। গছ গছনি কিছ পৰিমানে শীতল কৰে জলবায়ুটো
হয় হয়
এইটো আমাৰ ইয়াত জলবায়ু অন্য ৰাজ্যৰ তুলনা শীতল যদিও অসমত লাহে লাহে কমি কমি গৈ আছে।
হয় হয় ঠিকেই গলো কি অ উষ্ণতাটোও বৃদ্ধি পাই আহিছে নহয়
অ সেইটোৱে কথা । গলো অৱস্থা বহুত বৃদ্ধি হৈছে । তাৰ ফলত বায়ু প্ৰদূষণ হৈছে আৰু টো আছেই গাড়ী মটৰ
হয় হয় ঠিকেই ঠিক কথা কৈছে এইবোৰ কল কাৰখানাৰ পৰা । আহ বা মই ভাবো ই ভি গাড়ী যে এতিয়া ওলাইছে এই ই ভি গাড়ীসমূহ যদি আমি বেছি তাতকৈ প্ৰচলন হয় তেতিয়া হয়তো মান পৰিৱেশত কিছু পৰিমণে হ'লেও মানে হ্ৰাস হ'ব নহয় এই যিটো মানে পৰিৱেশ বিনষ্ট হৈ আছে কি কয় এই বিষয়ে
এতিয়া ই ভি গাড়ী যোনটো কথা কলে আপুনিটো হ্ৰাস হোৱাটো হ'ব নোহোৱা নহয় কিন্তু ই ভি গাড়ী প্ৰচু যিটো মানে বেটাৰী কষ যোনটো ব্যয়ৱহাৰ হয় । সেইটো কিন্ত কেমিকেল লাগিবই তাতে মানে ৰাসায়নিক পদাৰ্থ লাগিব তাত ৰাসায়নিক পদাৰ্থ কৰিবলৈ হলে তেওঁ বাৰু প্ৰদূষণবই
হয় হয় কিন্তু মানে কম হ'ব আৰু পৰিমাণটো ধৰক । এতিয়া মানে পেট্ৰল ডিজেলত যিমান খিনি প্ৰদূষণ হৈ আছে অকণমান কম হ'ব মানে কিন্তু ই ভি গাড়ীবোৰতো এতিয়া বহুত বহু মূল্য দামটো বহুত নহয় । সেইটো এটা সেইটো এটা সমস্যাৰ পিছে
এতিয়া মানে সমস্যাৰ বিলাকৰ সমাধান ওলোৱাটো বহুত টান মানে কিছুমান সমাধান উলিয়াবলে আৰু কিছুমান নতুন সমস্যা আহে ।
সমস্যা আহে ঠিকেই কৈছে এতিয়া আমি সদ্যহতে সমাধান বুলি ক'লে মানে মই কম গছপুলি ৰোপণ বা
এটাই উপায় আছে গছপুলি ওপৰত হয় ওপাই এটাই আপুনি যি প্ৰচুৰ পৰিমাণে গছ পুলি ৰুৱক তাৰে যত্ন লও এতিয়াহে সমস্যা । সমাধান হব নহলে বাকী সমস্যয়াৰ সমাধান হোৱাটো কঠিন ।
ঠিকেই কৈছে হয় আৰু ধৰক চৰকাৰ প্ৰশাসনেও বা আমাৰ ৰা সকলো অকণমান সজাগ হ'ব লাগে। যে ধৰক কিছুমান মানে দুষ্ট চকৰে যিবোৰ মানে । মানে কৰি আছে। অ মনে মনে গছ কটা কাৰ্য। হয়নে। সেইবোৰ যাতে বন্ধ কৰে।
পানীবোৰ বন্ধ কৰিব লাগিব ।চৰকাৰক আহ্বান জনাব লাগিব আমি।
অহ।
এতিয়া বাহিৰৰ ঠাইবিলাক চাব গলে। মানে বাহিৰৰ ঠাইবিলাক যদি চাব যাওঁ বহুত উন্নত আমাতকৈ ।কিন্তু তেওঁলোকে প্ৰকৃতিকো কিন্তু সিমানে গুৰুত্ব দিয়ে।
ঠিক ঠিক ঠিক কথা কৈছে ।জাপানত বোলে এক এডাল গছৰ বাবে তেওঁলোকৰ মানে যিখন ব্ৰিজ ব্ৰিজৰ বোলে। ডাইৰেকশ্যনেই সলনি কৰতিাওকচোন । জাপানৰ নিচিনা দেশে যদি সেই কামটো কৰিব পাৰিছে।
হয় আমি গম পাওঁ। হয় ।এয়া কেইদিনমান আগতে এই আপোনাৰ এই দীঘল।
হয়, হয়, হয়।
স দীঘলী পুখুৰীৰ গছসমূহ কাটিলে।
হয়, হয়। আৰুতো এই কি কয়। প্ৰকৃতি বছৰৰ কাৰণেটো চিবকু আন্দোলন নিশ্চয় হৈছিল নহয় জানো?
হৈছিল হৈছিল।
শিবকু আন্দোলনৰ বিষয়েটো আপুনি জানেই।
জানো পিছত ভালকৈ খিনি আলোচনা কৰিম আৰু।
অ অ ঠিকেই আছে আমি। এতিয়া আৰু বেছি দীঘলীয়া নক। কৰোঁ। আজি বক্তব্যখিনি আপোনাৰ লগত। খুব ভাল লাগিল। পাছত আমি আকৌ ভালদৰে আলোচনা । আলোচনা কৰিম দিয়ক।
অ নিশ্চয় নিশ্চয় হয়। ধন্যবাদ। উ অ ৰাতি।